হয়।
এয়া আছোঁ। তই কি কৰি আছ?
সেয়া, আছোঁ আৰু, কিনো কৰিবি, গৰম পৰিছে।
অ- অ, বাকী খবৰ খাতি ভালেই নহয়?
অ, আছোঁ, কি মনত পেলালি আজি?
আজি বহুত দিনৰ মূৰত ভাবিলোঁ ফোন এটাকে মাৰোঁচোন।
এ মই ভাবিছোঁ, ইমান দিন ফোন এটাও নাই।
অ- অ, বাকী ভাত কিহে খালি? উম- উম হ'ল- হ'ল, তই?
খালোঁ।
অ- অ, কিহেৰে খালি?
ভাতটো দালি, তাৰ পৰা জিকা, আলু ভাজি, লগত খৰিচা চাটনি আছে। ভাল লাগিলে বাৰু আজি খাই।
অ', অ', অ' এই খৰিচাটো কেনেকে বনাই বাৰু।
খৰিচাতো বিশেষ বন্ধু মই ইমান নাজানোঁ। তথাপিতো- অ' গাজৰ পৰা বনোৱা হয় সেইটো গ'ম পাওঁ বাৰু।
অ', অ'।
গাজ নহয় দুটা। দুটা মানে, আচাৰ বুলি ক'লে তই আচাৰ বনাই খাব পাৰ লগতে তোৰ কেচাকেও খাব পাৰি। স্বাস্থ্য পক্ষেও বহুত ভাল।
উম'। তাকেই, বাৰু মই
বাকী এনেই ঘৰত - মই এই ঢেকীয়া আলুগুটি ভাজি তাৰপা আকৌ' এই পালেং শাক ত' তাৰপাটো আৰু মাছৰ জোল মানে।
উম', উম'। মানে আজি ভাতটো হেভিকে পৰিলে?
অ', অ' তাৰ পৰা আকৌ এই মানে উ দেউতাই মাছ ছ ধৰি আনিছিলে পিছফালে, তাৰ সেইয়া সৰু সৰু বাৰু এই গুৰি ভাজি কৰিলে পিয়াঁজ দি।
উম', উজান উঠিছিলে নেকি?
উজান উঠা নাই। বাকী এনেই পানী বাঢ়িছিলে যে সেইকাৰণে মাছ ধৰিলে আৰু।
বাকী, বাকী তোৰ কামত লগাই আছনে?
উম, উম' লগাই আছোঁ লগাই আছোঁ।
ঘৰতে?
উম', উম ঘৰতে, মানে এই ফাৰ্ম খুলিছিলোঁ যে এইবাৰ কৈছিলোঁ যে। তাকে কাইলে পোৱালি দিব আৰু।
কালিলৈ দিব ন?
উম, ' কাইলে দিব, তাকেই মানে আজি বৰ্ডিং - বৰ্ডং বনাই লাইট চাইট টো লগাই থৈ আহিছোঁ।
বাকী কাম বন বিলাক সোনকালে কৰি আজৰি হ। এফালে মানে অকনমান ওলাই যাম আৰু।
অ', অ'-
দুদিন তিন দিনৰ কাৰণে যেনতেন ঘৰত কৈ মেলি আজৰি হবি।
অ', অ' তাকে ওলাই যাব লাগিব। এই পাহাৰৰ চাইডে যাব লাগিব পৰিৱেশটোও ধুনীয়া যে।
তাকে, পাহাৰ চাইদে যাব লাগিব অইনতো নহয় ভাল ভাল ক থ ন কাৰ তাত থকা জীৱ জন্তু বিলাক চাইয়ো ভাল লাগে চৰাই চৰিকতি পাৰ আদি কৰি।
অ', অ'- তাকে।
আৰু মই ভাবিছিলোঁ আমি আটাইকেইজনক গোট খাই পেলাই আমি কাজিৰঙা চাইডে যাওঁ।
অঁ ভাল হ'ব বাৰু দেই। আমি হৰিণা পহু এশিঙীয়া গড় এইবিলাক চব চাব পাৰিম জন্তু বিলাক।
এঙিয়া গড়টোৰ তোৰ অসমৰ বিখ্যাত আৰু।
অ', অ'-
এতিয়া আমাৰ এইফালে অহা যোৱা কেতিয়া কৰিবিবা?
এইফালে অহা যোৱা তাকে ভাবিছোঁ, এইকেইদিন সময় নাই যে আকৌ'। কাইলেও এতিয়া পোৱালি দিব, সেইকাৰণে কাইলেও সময় নহ'ব মানে আৰু দুদিন তিন দিনৰ পিছত তোৰ ওচৰতে ওলাম গে চাগে এপাক।
বাকী তোৰ সেইদিনা যে আহিছিলে তোৰ লগত আমাৰ ঘৰত ল'ৰাটো
অ' অ'।
বাকী সেই ল'ৰাটো খবৰ খাতি ভাল।
ভাল ভাল অ'।
উম, ঠিকে আছে। ল'ৰাটো ফ্ৰী অ'ক ন।
অ' ফ্ৰী বাৰু, একদম খোলা মনৰ মানুহ যে।
কেইট
উম।
তাক লৈ আহিব হা তই নেক্সট আহিলে।
অ' অ' লৈ যাম বাৰু আকৌ গ'লে।
কথা বতৰা বিলাকো ভাল আৰু বিশেষকেহে মা আৰু দেউতাই মানে তাক মাতিছে।
অ' অ' লৈ যাম বাৰু দিয়া। ঐ এইবাৰ গৰম পৰিছে নহয়, কঁঠাল আম এইবিলাক খাইছোঁ নাই বাৰু ফল বিলাক।
আমটোো খোৱা হৈছে বাৰু বাৰীত লাগিছে নতুনকে বা দু দুোপা লাগি যায়। আমটো খোৱা হৈছে বাৰু বাৰীত লাগিছে নতুনকে বা দু জোপা লাগিলে।
অ' অ'।
আামটো খাইছোঁ। বিশেষকে কঁঠালতো নাই বাৰু বাৰীতে কিন্তু। কঁঠালতো তেনেকে খোৱা হোৱা নাই।
অ'।
তই খাইছোঁ নে নাই?
মই কঁঠাল টোক খাইছিলোঁ বাৰু মানে এই মামাই লৈ আহিছিলে কঠ কঁঠাল এটা মামাৰ ঘৰত আমাৰ ঘৰত নাই যে তোৰ মামাৰ ঘৰৰ পৰা ক কঁঠাল এটা লৈ আহিছিলে। তাৰ পৰা আমটো আছে আমাৰ ঘৰত, তাকে খালি পুকীয়া আম বিলাক। পোক লাগি আছে।
কি ক'ৰ আৰু খবৰ খাতি?
খবৰ খাতি ভালেই আছোঁ আৰু যেনে তেনে।
যেনে তেনে থাকিব লাগিয়া কিয় হৈছে ঔ। বাকীটো সিটো ব্ৰিজনেছ কি হ'ল।
হা
বাকী তোৰ এইটো ব্ৰিজনেছ।
কি কৈছোঁ?
বাকী টোৰ এইটো ব্ৰিজনেছ কি চলি আছে নে ভালকে?
অ' অ'। চলি আছে। বাকী তোৰ এনেই ট্ৰেক্টৰ চেক্টৰ কামত লগাই থৈছোঁ নে।
উম, ট্ৰেক্টৰ কামত লগাই থোৱা আছে, আজিতো। এই অকণমান ইফালে পানী বাঢ়িছিলে। মানে আজি বেছি বোৱা নহ'লে তথাপিওঁ তোৰ অল টোতেল ডাইৰভাৰ জনে কোৱা মতে মানে আজি মই নগলোঁ। বিশ বিঘা মান বাইছোঁ গৈছে বাৰু।
অ' অ' ঠিকেই আছে।
বাকী খেতি বাতি কৰোঁ নে তহঁতে?
অ' আমাৰ কৰোঁ বাৰু মাটি বেছি নাই, হ'লেও কৰোঁ আৰু
কঠিয়া পাতি পৰা হ'ল।
কঠিয়া পাৰিলে পাৰিলে।
ৰা।
আমাৰ বৰা, চকুৱা, তাপা আইজোং, বাহাদুৰ আকৌ এই বাচমতি তি বুলি কয়, এটা সেইটো পাৰি থৈছে।
অ, নামটোহে শুনিছো, কিন্তু এতিয়ালৈকে মই ভালকৈ দেখা নাই
অঁ, অঁ, তহঁতৰ পাৰিলে নাই কঠীয়া?
আমাৰো পৰা হৈ গ'ল বাৰু, তথাপিও এই পানী অকমাণ বে আৰু এভাগ পাৰিব আছে আইজোং নে কিবা। কোনোবা এবিধ পাৰিব আছে, মই ইমান ভালদৰে নাজানো বাৰু। তথাপিও পিতাই কোৱা মতে, মোৰো
অঁ।
আও এটা মান পাৰি থকা আছে।
অ, অ।
পানীটো কমিলে পাৰিব চাগে।
আঁ, আঁ?
তাকে, পানীতটো কমিলে পাৰি দিব চাগে আৰু।
অ, অ ঠিকেই। অ, খেতিত নামিছহঁত, মানে নামিছহঁত নে এবিঘা দুবিঘাত ইনেই?
নাই, নাই, আৰু টো দুদিন বা তিনদিন লাগিব মাটি ভালদৰে ওলোৱা নাই।
অ, অ আমাৰ নাই ৰোৱা তো আৰু কঠিয়াটো এই ভালকে, হেৰি ডাঙৰ হোৱা নাই।
উম, উম।
উম, উম। বাকী ইনেই ওলাই-মেলি গৈছ নে কৰ'বাত? উম, উম ৰুব লাগিব।
ওলাই- মেলি তেনেকে, যোৱা হোৱা নাই।
অ।
লগৰ কেইটাও অকমান বিজি আছে, ময়ো সেয়া ট্ৰেক্টৰৰ লগতে অকমান বিজি আছো।
উম, উম। এই বাৰিষা চিজনটোত
তাকে, আটাইকেইটা লগ হৈ যাম আৰু, ওলাবি।
অঁ, অঁ, ওলাম এইবাৰ।
এতিয়া কাম এটা কৰিবি, এটা হোৱাটছাপ গ্ৰুপ খুলিবি
উম, উম।
হোৱাটছাপ গ্ৰুপটোতে জনাই দিবি। আৰু যি কেইজন যায় সকলোৱৰে সুবিধা সুবিধাটো চাই পেলাই ডেটটো ফিক্স কৰিবি লগ মানে, তোমাৰ তাত এটা মেছেজ দি দিয়া আক। আ, বোলে আমি ইমান তাৰিখে যাম বুলি ভাবিছো, তহঁতে কি ক?
চাইহে যাব লাগিব আৰু।
অকল তই আৰু এতিয়া মোৰ পাতি পেনাই ঠিক কৰিব নোৱাৰো ন।
উম, উম।
তাৰোটো সুবিধা-অসুবিধা চাব লাগিব।
অ, অ, বাকী এইবাৰ তহঁতৰ নামঘৰত সবাহ পাতিছেন নাই?
বাকী সবাহ মানে পতা নাই, আমাৰ নামঘৰতো মানে নতুনকে আকৌ বনাই আছে। আমাৰটো অলপ চাপৰ হ'ল, আমাৰ ইয়াত পানী হয়
অ, অ।
এইবাৰ নামঘৰটো নতুনকে ভাঙি পেলাই হৈছে আৰু, মানে এইটো নাইণ্টি পাৰ্চন্ত কমপ্লিট হৈছে।
অ'।
হ'ব আৰু, আৰু একমাহ মান লাগিব, মিস্ত্ৰী আহি আছে বাৰু।
অ', অ', ঠিকেই আছে।
আমাৰ ফালে এবাৰ সবাহ পাতি, পাতিলে বাৰু। ভাওনাও হ'ল।
হা?
ভাওনা পাতিলে?
ভাওনা টো এই দক্ষ যজ্ঞ ভাওনাখন যে।
অ'।
সেইখন।
নাই লোৱা, নাই লোৱা।
উম, উম।
কালি, কাইলে আহিব ন'?
উম, উম, কাইলে আহিব।
মানে বৰদিন চৰদিন পৰা আৰম্ভ কৰি।
উম, মানে ফাৰ্মৰ সম্পূৰ্ণ খিনিয়ে এদাই হ'লগে আৰু। লাইট দুটামান কিনি আনি পেলাইহে লগাবলৈ লাগিব। সেইকিটা কাইলে পোৱালি দিয়া লগে-লগে, কি কৈছ?
ভালদৰে যতন লবি। তেতিয়া অলপ গ্ৰষ্ঠত সহায় হয় আৰু।
অ', অ', তাকে।
মই তাকে ভাবিছোঁ, মানে কি আমি দুটা মান ভৰাম নিকি মই, প্ৰাইভেট কে ভৰাম বুলি ভাবিছোঁ, কোম্পানী নহয় জানোঁ ন'।
অ', অ'। তইও এখন খুলি ল' তেতিয়া কোম্পানী চাই পেলাই, এখন।
তাকে, তাকে, তহঁতে সহায় কৰিব লাগিব, মোৰতো সিমানতটো এটা নলেজ নাই ন', সেইটো বিষয়ৰ ওপৰত।
উম, আমি থাকিমেই নহয়।
তাকে, তহঁতে সহায় কৰিবি হয়, এয়া হে। ইমান দিন হ'ল তহঁতৰ খবৰ খাতি এটা নাই।
অ'। তাকে, এইকেইদিন মানে সময় পোৱা নাই যে, ফোন মানে মই ফাৰ্মত লাগি আছিলোঁ যে, অকলে কৰাহে আৰু।
হেইটো হয় বাৰু, তথাপিও তাতে খবৰ-খাতি এটা লৈ মেলি শিকিব লাগে।
তাকে বোলো, আজি মনত পৰিলে ভপককে ফোনটো মাৰি দিলোঁ।
তাকে, তাকে, মই ভাবিছোঁহে, মই বোলো ইয়াৰ আজি কি মনত পৰিলে। এনেইটো ফোন-চোন এটা নকৰে।
উম। অ', বাকী, অ', অ', এই খৰিচাটো যে য বনাই বুলি কৈছিলি, কেনেকে বনাই বুলি কৈছিলি?
খৰিচাটো তোৰ বাঁহৰ গাজ যে
অ‌ অ
বাঁহৰ গাজতো তোৰ পিহনা, পিহনা চিনি পাওৱে ন?
অ অ পাওঁ অ
পিহনাত পিচি লৈ পেলাই মানে একদম পুৰা ধুনীয়াকে নিমখ আৰু হালধি অলপ মানে কম পৰিমাণে বেছি নহয়
উম উম
কম পৰিমাণে মিলাই লৈ পেলাই, তোৰ ৰ'দত অকণমান শুকুৱাই তাৰপৰা তোৰ সেইটোৰ পৰা, সেইটো যদি তই ৰসৰ সৈতে থৈ দিয় তেতিয়া সেইটো তই কেঁচাকে খাব পাৰিবি।
অ অ
আৰু লগত সেইটোৰ যদি তই সেইটো ধুনীয়াকৈ ৰ'দত দি পেলাই অকণমান খৰখৰীয়া কৰি যদি তেলত ভাজৰ ধুনীয়াকে, মানে অন্য আচাৰ বনোৱা দৰে।
অ
তেতিয়াতো সেইটো মানে আমি ধৰি ল, যেনেকে আম আমি আচাৰ বনাই খাও।
মানে এই নহৰু, অ'এইটো মূলা যে আচাৰটো যে বনাই তেনেকে।
অ অ ছেম সেইটোৰ নিচিনা।
অ অ
ঠিকে আছে বাৰু তেতিয়া দেই মনত পেলাই থাকিবিয়ে দেই।
অ অ
উম হ'ব।
অ অ হ'ব দে তেতিয়া।